হেল্ল' অ', শুনিছেনে? শুনিছো অ', কি কৰি আছা?
বোৱা বনোৱা মেলা সেইবোৰ হে কাম আৰু তোমালোকে বনালানে ভাত
আমাৰ এই বনাই হৈ হৈছে মাছৰ সতি হেৰি ঢেকীয়া টেঙা জোল ভাত কেৰেলা ভাজি আাজি অ অ নেমু গাঁৱলীয়া খানা মানে তাৰ পৰাা উম অ হেৰি ভাত কেৰেলা ভাজি দিনৰ বেঙেনা ভাজি অকণ আছিলে সেয়া আমি পিছফালে চোতালত বহি আছো গৰম যে
অ ভাল কৈছা আকৌ
বিৰতত হেৰি আছে অ স লৰা আহিছে যে সি তাৰ পুকুৰা টো খাই দোই কৰি থৈছে পিছে পিছে সি জলেকে যায় সিও তলেকে য এতিয়া ৰুমতে আছে সিও ঘূৰি ফিছে সি কথা পাতি পাতি ঘৰি ফিছে স ঘৰি দাক দেখুৱাই নাই সি হেৰি কৰি পেলাই যে কবালৈ ফুৰিবলৈ গলে উলিয়াই দিব লাগিব
অ অ তেনেকুৱা কৰিব
উম ভাত কিহে বনালো
ভাত আজি হেৰি নিৰামিষে নহয় জানো আজি নিৰামিষ খোৱা নহয়
অ আজি মংগলবাৰাৰে য অ
আকৌ অথনি আকৌ বাঁাহহঁতে সি পৰঠা এটা দিলে মোৰতো খাবলৈ মনেই নাই ভাত
আহ
আজি দিনত সেই কচুলতি ভাজি বনাইছিলো তাৰ পিছত আকৌ কুন্দুলি আলু ভাজি বনাইছিলো ো দালি বনালো আহ সনেকে বিলাহী দালি মগুৰ দালি বনাইছিলো সেইদে আছিলে তাৰ পৰাা এতিয়া আহহতে খোৱাও দেই ভাত কিবা এটা বনালে হৈ যাব মোৰ এই ৰুটিৰ লগৰ হেৰি অক চব্জি অকন থাকিলেই থৈয়ে দিছো চব্জি অ অ পৰঠা লগত উম পৰঠা লগা সিহঁতি খাব পাৰি
উ আছে আছে দেউতাক ভাত দিছো প আমি খাম আৰু বাহিৰত ওলাই থাকিবলৈ ভাল আ হৈছে বতৰটো হেৰি যে ঠাণ্ডা প আছে ভিতৰত গৰম
পিছফালেও থাকিবলৈ ভাল বতাহ মাৰত
উম আমি চোতাল এটা বহি আছো দপ হেৰিহত আহিছো ছিলে দেউতা ভাইকিনীয়ে পঢ়ি কথা চথা পাতি মেলি গ'ল
গল গায়
গোলম
অ চাদা খালা নেকি
নাইা নাই কৰাোৱা তামোলহ খালে
উম এতিয়া কিবা খেতি কৰাৰ কথা কিবা পাতিছা নেকি
খেতি কৰি পেলাই এতিয়াও গ'ল এ হেৰি মানুহৰ ওচৰলে ভাইটিহঁতে লখিমপুৰলৈ গৈছিলে লখিমপুৰৰ পৰা আহি গ'ল নাপালে মানুহজন নাই তাত বেলেগলৈ গ'ল তাৰপিছত আকৌ কাইলৈ যাবলৈ কৈছে এতিয়া কাইলৈহে সিহঁতে এনেিয়ে কৈ আছে চাগে এতিয়া নিজে কৰিম বুলি ভাবিছে ৰোৱনী চোৱনিী আনি সেইফালে মানুহে জনে মানে ৰোৱনী ঠিকা লয়
অ
চৰি তটম তটমত আনি পেলাই সিহঁতেন ৰোৱণী বিচাৰিব নালাগে মানুহোৱে নিজে বিচাৰি এনি মটমে থবহি আকৌ গধূলি লৈ যাবহি আবেলি অকল আমি ভাতটো বনাই ভালে হ'ল
অ ৰোৱনী হা হাজিৰাটো
দিব লাগিব অ সেই পইচাটো অ দিব লাগিব কিন্তু সেইটো মাথা নোমাৰিলেও হ'বই ন ইি নিজে বিচাৰি গৈছে এনি দিবহি তেনেকুৱা চিষ্টেমত দুদিনৰ আগত কৈ দিব লাগিব তাক
ন আমাৰ ফালৰ পৰা
আমাক একো নালা তাক ভাড়াটো দিলেই হ'ব অকল উ আমি নিজে বিচাৰি আনিলেও এনেও টমটমৰ ভাড়া দিবই লাগিব কথাই কেইটাই উম সেয়া
আগতে এই কছাৰী গাঁৱৰ পৰা ৰোৱনীবোৰ পায় আজিকালি ৰোৱনীবোৰ পাবলৈ
উম আজিকালি হেৰি আকৌ খেতিবোৰ নিজে মানে চবে বেলেগকে দি দিয়ে যে কৰিবলৈ আধি দিয়ে
আৰু হেৰি নহয় আগতে য বিলাকেই আমাৰ ঘৰত ৰোৱনী কৰিছিলে আজিকালি সেইবিলাক অৱস্থাও ভাল হ'ল
ভাল হল সিহঁতে বেলেগ ৰোৱনী লগাই আনি খেতি কৰা অ আজিকালি মানে সেই মিচিং মিয়াচি এনেকে খেতি আধি খেতি দি দিয়ে তাপা সেই অক নিজে নকয় আৰু স ৰোৱৱনি পাবলৈও নাইকিয়া আৰু সেয়াটা নিজে কৰে মেচিনো নিজে ৰুৱে ৰোৱনী নলগাই ধৰক মানুহবোৰ ৰুবলৈ নহা হ'ল সেইকাৰণে
মানুহ পাবলৈ নাহ হয়
মানুহবোৰ তেনেকে পাবোৱাৰ
এনেকেই কৰিলে এনেকে কৰিলে তাকে এনেকে কৰিলে যিমান গোটেই ধান কেইটা নিজৰ হয়
অ নিজৰ উম তাকে চাই লোন কি হয় এয়ে আপোনালোকৰ ফালে খেতি কৰিছে না
মানুহ বিলাকে লাহে লাহে ৰুইছে আৰু এইবোৰ পথা আমাৰ এইফালেতো বৰকে হেৰি নাই ৰাস্তা তাকাশৰ মানুহ কিছুমান হে ৰুইছে কিছুমান কিছুমানে হে কঠিয়াৰ কাৰণে নাই ৰোৱা ডাঙৰ হোৱা নাই কিছুমানে
উম আমাৰ ফালে ৰোৱা নাই বাৰু কিন্তু হাল বায়ে আছে ট্ৰেক্টৰ পথাৰত আছেই
অ আমাৰ ইয়াত পুৰা বা আছে ত
অ আমাৰ ফোন মাৰিছে ট্ৰেক্ট ৰিচিভ কৰা নাই নহয় পথাৰতে আছে চাগে চবতে যোৱাৰ কাই লে গোটেই ট্ৰেক্টৰ আছে নো হাল বাই আছে উম সিহঁতৰ কাষৰ পথাৰ ওচ হাল বাই আছে টেক্টৰ আমাৰ ইয়াত টো বাই আছে পথাৰত
উম
হে ট্ৰেক্টৰ আছেই আমাৰ বালেহি আজি
আমাৰ দ দকনবালা নে বাম ব বালে
স গোটেইখিনি দব বাম চব বালে
অ ভাল হ'ল আকৌ তেতিয়া অ অ আওঁ এচা হলেই হব'
অ চাহ বাই পেলাই ৰোৱনী আনি নমাই দিব কঠিয়া তুলিবলৈ মানুহ লাগিব হ এটা দুটা অকমান ডাঙৰ হৈছে হৈছে ৰুব বাও দহ দিন মানৰ পিতছ ৰুই দিব পৰা হ'ব
উম উম
সেই ক
তাকে সেই ভাইটি তে গুৱাহাটীলৈ যোৱা কিবা প্ৰগ্ৰেম এটা হৈ আছে ন সেইটো কি হ'ল
প্ৰগ্ৰেম এতিয়া জানো কি কয় অহা সপ্তাহ মানলৈহে আকৌ খবৰ পাব চাগে
অ
প্ৰগ্ৰেমৰ মানে সেই মানুহজন ইয়াত নাই মানে দাদাজন এ হেৰি হলে কৰবাত গৈছে গুৱাহাটীতে আছে বোলে বাহিৰত গৈছে তাপৰা সেই আহিলেহে আকৌ ঠিক হ'ব কেতিয়া যায় কি কথা
অ' হয়-হয়।
উম
তাকে। এতিয়া আকৌ হেৰি'ক বা হঁতৰ লৰাই ৰুম ল'লে আকৌ হেতি বন্ধ কেইদিন তাতে থাকিব পাৰি-
চাৰি তাৰিখে যাব হেনো, চাৰি তাৰিখে সেহঁতে তালে যাবগে।
আহ' তাৰপা আকৌ তোমালোক বোলে তাত থাকিব লাগিব?
জানো এতিয়া ভাইটি হলেও থাকিব পাৰিব। কোনোবা এটা থাকি-
আকৌ খেতিটো নিজে কৰিলে অকনমান অসুবিধা হব আমাৰ খেতিটো উঠাৰ পিছত বা
সেটোৱে উম একো হেৰি নাই বাৰু এই তেতিয়া হ'ব এদিন। ত' তাত মানুহ নাথাকিলেও হ'ব।
অ অ, ৰাতি অ'
দিনত ইমান কথা নাই। সন্ধিয়া লগাই গুচি গলে আকৌ বাপেখনো মাজে মাজে আহিয়ে থাকিব আৰু দুদিন এদিন থাকি।
অ' গৰু, গৰু চৌও বান্ধিবলে, অ গৰু চৌও বান্ধিবলৈ মেলিবলে যাব লাগিব নহয় আ'ক।
অ' সেয়াই যাই বান্ধি-মেলি থৈ একেটা সময়তে ওলাই গলে হ'ল।
উম
ছটা সাতটা বান্ধা হয়হে ভালকে
উম
উম হেনে, তেতিয়ালে আৰু যাবই আৰু নিচনী যাব।
মাজু বাই ফোন-চোন মাৰিছে নে?
ফোন, মইহে মাৰিছিলোঁ আবেলি। মাৰিলো, হেৰি কৰিলো তাৰপৰা সেই ছোৱালীহঁতৰ ভাওনা খানা আছিলে। খানা খাবলে গ'ল। চেলেং এখনে আকৌ মালা এডালে পঞ্চা, একাৱন্ন টকা এটা দিছে, মানে ঘৰিয়া ভাওঁনা আছিলে যে।
অ'
ঘৰিয়া ভাওনা সেইটো দিয়ে যে হেনা দিবলে সময় নহলে হেনো। তাৰপৰা সেই আজি অ' আজি মাংস ভাত খুৱাইছে, মাংস ভাত খুৱাই পেলাই সেয়া দিছে যেনিবা
অঁহ হয় পা, ভালেই কৰিছে আকৌ ধুনীয়াকে সন্মান কৰিছে
উম, সেইয়াই ঘৰিয়া হলে দিয়ে নহয় তেনেকা উম, উম! সেই তেনে, সেইদিনাখন সময় নহল বুলে কৈছে মানে।
অ'
উম সেই ডাঙৰ বোৰনো ডাঙৰ-ডাঙৰ ৰজাই মেকআপ কৰাই নাই, তাই গৈ আৰু গোটেই কৰি মেলি আজৰি। মেকআপ, উম, টিকাও ললে ডাঙৰ ৰজাই নাপালে তাই ঐ! মাই
অ' আকৌ এই হেৰি কিবা বা হাতৰ কিবা ঘৰৰ ওপৰতো কিবা টিং পাত লগোৱা কথা পাতিছে নি কৈছিলে নি?
অ' কয় আছিলে আৰু ওপৰত হেনো ভিম মাৰিব, ভিম মাৰিহে টিন পাত লগাব পাৰিব।
অ' এতিয়াই বাহাতে ললো অ' বা হাতে চোৱা ৰুম কেইটা ভাল চদ দিয়া যদিও আকৌ তলত চিলিং লগোৱা আছে মানে। পকাত মানে আকৌ চিলিং লগোৱা আছে। ঠাণ্ডা বুলি কৈছে ৰুমবোৰ।
উম' ভালে ওপৰত, ওপৰত নহয় খৰিকি খুলি থলে বতাহ মাৰি থাকিব ৰাতিও।
উম, উম
দুটা ৰুম যেতিয়া ইমান থেপা থেপি হলেহে বৰহি মই বোলো সেই ই ইটো ৰুমলৈও সৰু বোলো বিচ- না ফল্টিং টাইপৰ এখন ভৰাই দিলে তেতিয়া সেই গৰমত থেপা- থেপিকে শুবলে দিগদাৰ হ'ব নহয়।
অ'হ
কোনোবা এটা বোলো শুই থাকিব তাত এখনত, উ, আনি লবলৈ কৈছো। এতিয়া হে
এ সিহঁতে নহয় সেনেকে নানিলেও, সেই তুলি বা এনেকুৱা হেৰি এখন হলেও
তুলিয়েই আছে নহয়, এ কথা একেটাই হ'ব মেট্ৰেছ খনত তিনি চাৰি হাজাৰ টকা তলত নাপায় নহয়, বিচনাখন তাতকৈ কমতে পাব। দুহেজাৰ মানত পাই যাব সেইখন। ফল-ফল টিং নে কি , নাই নাই তুলি এখন আছিল লৈ গ'ল নহয় তাত হেৰি আকৌ ইখন বিছনা পাতল যে তুলিখন, এখন তুলি এতিয়া দুখনত হে শুব, সু-শুইছে নহলে টান হয়।
অ', সেইটো কথা অ'।
উম, এনেকে আনিম বুলি কৈছে।
উম, তেনেকে কম দামৰ এখন আনি পেলাই ভৰাই ললে ভালেই হ'ব।
কেতিয়াবা আমিয়ে গ'লো যেনিবা, আমি আমি কেইটা থাকিলে ল'ৰা সতি সেইখনত কেনেকে শুবি ইমানগাল।
সেইটো তাকো ইনভাৰ্টাৰ এটা লোৱা কথা পাতিছে নহয়, এইটো আকৌ হেৰি এটা কাৰবা পোৱনা হেই এটা আছে বোলে, সেইটো লোৱাতকে বোলো মই বোলো লোৱাতকে
সৰু পাই বুলি কৈছে লৰাই দেখোন। সৰু ইনভাৰ্টাৰ পায় বুলি কৈছে।
অ', সৰু এটা নতুনকে লোৱাই ভাল বোলো। অহ, ৱাতটো কম ন' সেই
ক'বা, উম, তেতিয়া দামটো কম পৰিব। হল হল, দেউতাই খাই আছে তাৰ পৰা আমি খাম আৰু খাই হলে।
উম, দেউতা বৰ-সবাহ চৰ-সবাহ হোৱা নাই নি এইকেইদিন?
নাই এতিয়া নাই আৰু চাগে জানো আৰু।
উম।
দে হ'ব কবা।
অ', আকৌ এতিয়া ভাদ মাহৰ পৰা আকৌ মাইকী মানুহে নাম চাই ল'ব আৰু।
উম, ভাদত আকৌ হেৰি হ'ব, আকৌ আমাৰ ইয়াত হেৰিয়ত শনিবাৰে নে কিবাৰে ভাগৱত আছে নামঘৰত। উৎসৱপুৰৰ এইবোৰ হেই উৎসৱ হ'ব যে। আমাৰ নামঘৰত হব এইবাৰ উৎসৱ আকৌ।
এইবাৰ আমাৰ নামঘৰত হ'বনি?
আমাৰ নামঘৰত হ'ব, অ'। এইবাৰ নহব জানো? অহা বছৰলৈ, অহা-অহা বছৰ তলে হ'ব।
অ', অহা বছৰলৈহে হ'ব।
অ', হেৰিয়ত সাতাইছত হ'ব আমাৰ ইয়াত।
অহ, এইবাৰ ক'ত হব বা?
এইবাৰ জানো কত হয়, অ', এইবাৰ বৰ পথাৰতে। হেৰি বৰপথাৰত হ'ব, যমুনা ঘাটত হ'ব। উ, তাৰপিছত আমাৰ ইয়াত, তেতিয়াহে আহ উম, ভাওনাও পতা নাই নহয় বহুত, দিন হল।
ভাওনা সেই মানুহবোৰো, ভাওনা ভাও লোৱা মানুহ বোৰে নাইকিয়া
অহাবাৰলে চাগে পাতিবই একো নহলে। তাৰপৰা আকৌ হেৰি সিহঁতৰ পাপুদা হতৰ, হেৰিহঁতেও দিম বুলি কৈছে হেতু।
অ', অ', হেৰি হতক খুৰাদেও হতক।
দিম বুলি কৈছে মানে, হেৰি আগ কৰিয়ে থৈছিলে যে মানুহজনীও হেৰি হ'ল। তাৰপা আকৌ খোৱাও হেৰি হল, দিব চাগে পিচলে।
অ', দিব । ভাইটি আছে নহয়?
আছে আছে, বহি আছে চব চকী পাৰি পাৰি।
উম।
আমা লোৱাও আছে সইটো ঘূৰি ফুৰিছে।
তাকেহে মই এই কি জুন বাই লৰালে ম হেৰি ফোনেই মৰা নাই তা পৰীক্ষাবোৰ কেনেকুৱা হ'ল জানো?
উম উম ভাল হৈছে বুলিয়ে কৈছে এতিয়া। মাইনা কেনেকুৱা হ'ল আজি?
মাইনাই মাইনাই কৈছে মা পৰীক্ষা কেনেকুৱা হৈছে সুধিলে বেয়া হৈছে বুলি কবা মই পৰীক্ষা ৰিজাল্ট দিলেহে গম পাম মোৰ কি হৈছে মই নিজে নাজানো।
উম।
কাইলে ভাল হ'ব বুলি কৈছে বাও কি হয় মেথছ আছে কাইলে।
অ।
আজি ভালেই হৈছে আজি ইংলিছহে ইংলিছ বেয়া হোৱা নাই।
অ ভালেই হ'ব সি পঢ়ে নহয়।
এতিয়া মেথচ কৰি আছে।
উম।
গোটেইবোৰ কিতাপ পত্ৰ মেলি লৈছে ছে জ্যামিতিও দুটা এনেকে খুলি লৈছে, মই মাৰিলো আকৌ মেলি থৈ দিছে দুইটা হাত দিলে বস্তু পোৱাকে হেৰৌ।
অ।